হেল্ল'!
অঁ, শুনা পাইচা নাই?
হেল্ল'!
অঁহ শুনা পাইছা নে?
হেল্ল'! অ শুনিছো শুনিছো, আপুনি?
অঁ মইও পাইছো পাইছো অ, হেল্ল'? হেল্ল'!
হেল্ল'?
অঁ কি কৰি আছা?
এইয়া মই ৰাতিপুৱা শুই উঠিছিলো, উঠি পেলাই এ অলপ টাইম এনে বহিছো আৰু অকমান এক্সাৰচাইজ চেক্সৰচাইজ কৰিলো।
আচ্ছা, এই মই তোমাৰ শুইয়ে আছিলোঁ এনেই বিচনাতে শুই আছোঁ এতিয়া।
অঁ তাৰপিছত আহ চাহ তাহ খালে নে উঠি
চাহ - তাহ মানে সেই উঠাই নাই নহয় মই! এতিয়া উঠি ঠি মেলি তোমাৰ খামগেহে আৰু, তুমি খালা নাই?
মই চাহ খালো, খাই বৈ অলপ খোজ কাঢ়িলো এক্সৰচাইজ কৰিলো। মানে আজিকালি অলপ নিজৰ হেল্থৰ ওপৰত অলপ ফকাচ কৰো মানে।
অ এই সেইটোতো ভালেই দেই কথাটো। মানে নিজৰ ওপৰত মানে এ তোমাৰ মানে মোৰ কালি ৰাতি অলপ শুৱা দেৰি হৈ গ'ল।
অঁ অঁ অঁ।
আ অলপ মানে কাম আছিলে অফিচৰ।
হয় হয়, হয়।
কাম কৰি দিলোঁ মানে এতিয়া তোমাৰ সেইটো কাৰনে দেৰিলেকে শুই দিছোঁ আৰু। ধৰি লোৱা মানে সেই মানে মানুহে যদি বেছিকে কাম কৰি দিয়ে, তাতে মানুহক ৰেষ্টৰ প্ৰয়োজন ন? গতিকে মই তোমাৰ সেইটো, অ সেইটো মানে মিলাবৰ কাৰণে আৰু মই শুই আছো এতিয়া।
উম উম, তথাপিতো এই ৰা তি আপোনাৰ আহ নটা বজাত বা দহটা বজাত মেক্সিমাম এঘাৰটা বজাত শুৱাৰ যোনটো মানে ভেলু সেইটো মানে এনেকে আপুনি ৰাতি দেৰি মানে দুটা বজাত কৰি পেলাইও যদি ৰাতিপুৱা আহ, দছটালৈকেও শুৱে বা নটালৈকেও শুৱে সেইটো টোপনিটো মানে সম্পূৰ্ণ নহয় মানে।
উম, সেইটো নহয় বাৰু সেইটো গ'ম পাইছোঁ, হ'লেও মানে মই তোমাৰ মিনিমাম ছঘন্টা বা সাত ঘণ্টা বাৰ মানে শুবলৈ চেষ্টা কৰো আৰু গ'ম পাইছা?
উম, মানে মানুহে মিনিমাম ছয়ঘন্টা, সাত ঘণ্টাই শুব লাগে, কিন্তু আপোনাৰ তথাপিতো এ যোনটো মানে শুৱাৰ হেৰি ন'। আহ, ধৰি লওক আহ উম, টোপনি মানে যোনটো আহ, এশ হেৰি হয় টোপনি গ'লে মানুহৰ কি হয়, এটা শান্তি হয় ন' চকুবিলাক ত শান্তি হয়, মনটো শান্তি হয়, ৰিফ্ৰেচমেন্ট হয় মাইণ্ডত হয় নে নহয়? ত' সেই যোনটো ৰিফ্ৰেছমেণ্ট থাকে সেইটো আপোনাৰ এহ, সেই মানে যোনটো টাইমৰ ভিতৰত কৈছো সেইটো টাইমৰ ভিতৰত শুলেহে হয়। বা আপুনি যদি ৰাতি বাৰটা বজাত শুৱে বা দুটা বজাত শুৱে বা এটা বজাত শুৱে। তেতিয়া আপুনি যিমান টাইম শুলেও যোনটো অৰিজিনেল ৰিফ্ৰেছমেণ্টটো আছে, সেইটো নাপায়গে মানে। তে আপুনি কেতিয়াবা তেনেকুৱা অনুভৱ কৰে নে বাৰু?
অ', সেইটো তোমাৰ হয় দেই, এতিয়া ধৰি লোৱা মই তোমাৰ অলপ যে মই ৰাতি দেৰিলৈকে কাম কৰি দিলোঁ হা, তাক কাম কৰি দিয়াৰ পিছত তোমাৰ, ধৰি লোৱা মোৰ অকণমান দেৰি হৈ যায় ন' শুৱাত? তাৰপিছত মই কিন্তু তোমাৰ সাত ঘণ্টা আঠ ঘণ্টা শুওঁ দেই, কামখিনি শুৱাৰ পিছত, তোমাৰ যেতিয়া শু শুৱাৰ পিছত কিন্তু মোৰ ধৰি লোৱা ইনে তোমাৰ নৰ্মেল আগতে নৰ্মেল টাইমত যেতিয়া শুলে শু। মানে তোমাৰ ছয় ঘণ্টা সাত ঘণ্টাতে একদম পুৰা, শুই উঠাৰ পিছত কিবা ফ্ৰেছ ফ্ৰেছ লাগে গ'ম পাইছা নাই? কিবা মাইণ্ডটো ফ্ৰেছ নিচিনা লাগে। কিন্তু তোমাৰ সেই তেনেকে শুৱাৰ পিছত কি হয় মানুহবিলাক মানে গাবিলাক দুৰ্বল নিচিনা লাগে। এলেহুৱা টাইপৰ ভাব আহে গ'ম পাইছা নাই? এনেকুৱা ধৰণৰ অলপ প্ৰব্লেম কিছুমান হয় বাৰু দেই। উম।
মানে আপুনি এ কিহৰ কি কাম কৰিছিলে মোবাইলত? কাম কৰিছিলে নে, নে নৰ্মেল কিবা কাম কৰিছিলে লিখা-পঢ়া?
কামটো মোবাইলতে কৰি আছিলো মানে তোমাৰ অনলাইনত কিবা কিবি ফৰ্ম-চৰ্ম পুৰাব লাগ লাগে যে।
এ সেইটোতো বহুত একদম মা নে ব-বহুত বেয়া কাম কৰিছিলে তেনেহ'লে দে দুটা বজালকে যদি আপুনি মোবাইলতে কাম কৰিছে বুলি কয়, মানে ইম্পৰ্টেণ্ট আৰু তথাপিতো চকুৰ পক্ষে বহুত বেয়া আৰু দেই। তোমাৰৰ কাৰণ মানে এনেই আপুনি যদি মোবাইল শুৱাৰ আগত মোবাইল চলাবই নালাগে চাব গ'লে তাৰ মোবাইলৰ পৰা যোনটো ব্লু ৰেডিয়েচন ওলাই ন'। সি মানে চকুত বহুত ডাঙৰ এটা প্ৰভাৱ পেলাই, বেয়া প্ৰভাৱ পেলাই। তাতে যদি আপুনি গোটেই ৰাতিটো যদি আপুনি মোবাইলতে কটাইছে। তেনেহ'লে আজি আপোনাৰ গোটেই দিনটোৱে তেনেকুৱা লাগি থাকিব আৰু শ্লিপ চাইকেলটো বেয়া হৈ গ'ল আপোনাৰ। মানুহৰ এ যোনটো শ্লিপ চাইকেল থাকে ন', শ্লিপ চাইকেলটোৱে মানুহক মানে এ বহুতখিনি ক্ষেত্ৰত মানে এ এটা ভূমি ডাঙৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে মানে এজন যদি আপোনাৰ সুস্থ মানুহ হ উ, হৈ থাকিব বিচ চাৰে আপুনি, আপোনাৰ বডিটো যদি সুস্থভাৱে ৰাখিব বিচাৰে এ মন আপুনি শান্তিত ৰাখিব বিচাৰে, সুখত ৰাখিব বিচাৰে, তেনেহ'লে আপোনাৰ নাই, এইটো আপোনাৰ বহুত ইম্পৰ্টেণ্ট, বুজি পাইছে নে?
অ, অ, গম পাইছোঁ, গম পাইছোঁ।
টো বহুত ইম্পৰটেণ্ট, মানে শ্লিপ চাইকেলটো মেইনটেইন কৰিব লাগিব, এতিয়া আপুনি আ যদি তেনেকুৱা ধৰণৰ মানে কাম কৰে বুজি পাইছো কামটো আপোনাৰ ইম্পৰ্টেণ্টে হয়, ঠিক আছে, কিন্তু আপুনি এ যদি যদি মানে ইম্পৰ্টেণ্ট হোৱাৰ পিছতো যদি এ মানে ইমান টাইম মানে কৰিলে অলপ হয় আৰু কেতিয়াবা ঠিক আছে। এ, ত' সদায়-সদায় ইমান দেৰিলৈকে এনেকে কাম কৰিব নালাগে মানে বা আপুনি এ যোনটো মোবাইল চলাইছে বা মোবাইলত বা লেপটপত কাম কৰিছে ন, অনলাইনৰ কাম কৰিছে বুলি কৈছে যিহেতু অ তে তাত মানে আপোনাৰ এ মোবাইলৰ পৰা চকু যোনটো আমাৰ অ, মোবাইলৰ পৰা যোনটো ৰশ্মি ওলাই ন সেইটোৱে আমাৰ চকুত পোনপটীয়াকৈ প্ৰভাৱ পেলাই, আৰু তাত চকু বোৰ বিষ কৰিব ধৰে, চাওকচোন চকু বোৰ বিষ কৰি চকুবোৰ বিষ কৰি পেলাই আপোনাৰ মানে এ হেৰি কৰে, অলপ প্ৰব্লেম কৰে, বডিৰ উম, হেৰি কৰে, ক্ষতি কৰে।
হয়, হয়।
সেইকাৰণে অলপ প্ৰব্লেম হোৱা দেখা যায়।
অহ।
আপোনাৰ কেতিয়াবা তেনেকুৱা হৈ পাইছেনে?
মোৰ তোমাৰ সেই বেছিকে মোবাইল চালে হয় বাৰু দেই! যদি তোমাৰ অত্যাধিক পৰিমাণে মোবাইল চাই দিওঁ তেনেহ'লে কি হয় তোমাৰ ৰাতিপুৱা একদম শুই উঠাৰ পিছত চকুকেইটা একদম পুৰা বিষাই থাকে। ঘপকে অঁ, একদম কিবা পুৰি থকা নিচিনাকৈ থাকে। তাৰপিছত মানে তোমাৰ চকু-তকু মেলিবলৈ মন নাযায়। এই তেনেকুৱা ধৰণৰ হৈ থাকে মানে, প্ৰব্লেম কিছুমান হয় বাৰু দেই। এই তোমাৰ মোবাইল চোৱাৰ পিছত ফলত কিন্তু চকু বেমাৰতটো হয়েই, মানে তোমাৰ বহুত ল'ৰা-ছোৱালী দেখিছো, গম পাইছা নাই! তোমাৰ আমাৰ মোৰ মানে লগৰ এটা আছে দেই, সি মানে তোমাৰ সেই ৰাতি খুব দেৰিলৈকে মোবাইল চাই থাকে নহয়, তাৰপিছত মোবাইল চাই-চাই তাৰপিছত তাৰ কি হ'ল, যেতিয়া তোমাৰ পঁচিছ বছৰমান হ'লগৈ তাৰ পিছত তাৰ কি হ'ল, চকু প্ৰব্লেমে-প্ৰব্লেম আৰম্ভ হৈ গ'ল আৰু। তাৰপিছত সি তাৰে মানে সেই চকুৰে মানে নেদেখা হৈ যায়, মানে অলপ ব্লাৰ-ব্লাৰ নিচিনা দেখে। গম পাইছা নাই। তাৰপিছত কি হ'ল, সি মেডিকেল গ'ল, মেডিকেল যোৱাৰ পিছত তাক কৈছে বোলে এইটো ইমান বেছি যে মোবাইল চাই থাকে যে ৰাতি, সেইকাৰণে হৈছে বুলি কৈছে। কৈছে সেইটো কাৰণে হৈছে, এতিয়া তোমাৰ চশমা পিন্ধিব লগীয়া হৈছে মানে এতিয়া। তাৰ ডক্তৰে চশমা দিছে, আৰু মানে কি সেইটো মানে কি গম পাইছ নাই, অপাৰচনো যদি কৰি দিয়ে গম পাইছ নাই এই তোমাৰ যিটো ধোৱা-ধোঁৱা-কোৱা যে দেখে যে, ব্লাৰ যে দেখে তোমাৰ অপাৰচন কৰি দিলে কে মানে কেইবছৰ মান ভাল হৈ থাকিব, তাৰপিছত মানে আক কৌ হৈ যাব গম পাইছা নাই, এ। এইটো মানে তোমাৰ সেইটো হিচাপত চাবলৈ গ'লে। মোবাইল ফোনেটো আমাৰ বহুত ক্ষতি কৰি দিয়ে ন।
উম এইটো আপোনাৰ চকুৰ পক্ষে বহুত মানে হানিকাৰক বুলি ক'ব পাৰে আৰু। আৰু মেইনলি আপোনাৰ চকুৰ কাৰণে সেইটো বুলি সেনেকুৱ নহয়, মেইনলি আপনি। আপোনাৰ যোনটো শ্লিপ চাইকেল ন শ্লিপ চাইকেলটো মেইনটেইন কৰিলেই হ'ল। এতিয়া আপোনাৰ প্ৰব্লেম নহয় মানে ধৰি লওক আপুনি। ম মোবাইল ফোনৰ পৰা দূৰত আছে। মানে মোবাইল ফোন বুলি নহয়, যোনবিলাক ব্লু ৰেডিয়েচনৰ বস্তু আছে। তাৰ পৰা দূৰত আছে বা আপুনি এ যোনবিলাক এ মানে হেৰি কিছুমান এনেকুৱা হেৰিও থাকে খাদ্য হেও আমাক প্ৰভাৱ পেলাই টোপনিৰ ক্ষেত্ৰত গম পায় নাই? এতিয়া আপুনি যদি ৰাতি শুৱাত এনে গধুৰ খাদ্য খাই ন তেতিয়া সেইখিনি হজম কৰিব বুলে আমাক আ বেছি মানে বডীত আমাৰ বেছি এনাৰ্জিৰ প্ৰয়োজন হয়। এনাৰ্জিটো ৱেষ্ট হয় এনে বডিৰ এনাৰ্জিটো এতিয়া ধৰি লওক টান মাংস চাংসৰ পৰা ধৰি কিবা কিবি গধুৰ খাদ্য আৰু। হেই সেইবিলাক ৰাতি ফুৰি থাকোতেনে মানে এনাৰ্জিটো বেছি ৱেষ্ট হৈ যায় আমাৰ। আমি যদি ৰাতিৰ ভিতৰত ৰাতি যোনখিনি এনাৰ্জি আমাৰ এনাৰ্জি বনে ন। খাদ্যৰ পৰা সেই এনাৰ্জি খিনি তেনেকে উম আৰু ৱেষ্ট যেতিয়া হৈ যায় ন তেতিয়া আমাৰ ৰাতিপুৱালে গাটো দুৰ্বল দুৰ্বল লাগি থাকে। কাৰণ এনাৰ্জিত মানে আমাৰ খাদ্য হজম কৰোতে কৰোঁতে
অ।
হয়নে নহয় বাৰু?
সেইটো সেইটো হয় বাৰু দেই মই আকৌ সেই কথাটো গম পোৱা নাছিলো, গম পাইছা নামত তুমি এতিয়া কওঁতেনেহে বুজি পাইছো। নে এতিয়া এতিয়া যে মানুহ বিলাকে কয় ৰাতি তোমাৰ শুৱাৰ আগত মানে গধুৰ বস্তু বিলাক খাব নালাগে বুলি সেইকাৰণে কয় মানে।
হয় হয় হয় হয়।
অ কিন্তু ধৰি অ কিন্তু ধৰি লোৱা এতিয়া যেনিবা কিছুমান মানুহে তোমাৰ অ যেনিবা ডায়েটত থাকে ন, তোমাৰ নিজৰ ডায় টো মানে মেইনটেইন কৰিবলে চাই থাকে, এই সিহঁতৰ মানে কি হয় মানে সিহঁতে কেলৰি ক'ত কিমান কেলৰি পায় সেইটো চাই মেলিহে খাই। গম পাইছা নাই? এতিয়া যদি সিহঁতক যদি বেছি কেলৰীৰ প্ৰয়োজন হয়, গম পইছা নাই? তেনেহ'লে সিহঁতে কি কি খাব মানে সিহঁতে ৰাতি?
উম বেছি কেলৰীৰ প্ৰয়োজন হলে আপুনি আহ এ টান মানে এতিয়া যে মাংস টাইপৰ বস্তুৱে খাব লাগিব তেনকুৱা নহয়টো। কেলৰি আপোনাৰ একেটা বস্তুৰে একে সমান কেলৰি আপুনি যদি খাব বিচাৰে এ মাংসটো কম্পেয়াৰত ব্ৰইলাৰ মাংস বা কিবা চিকেন মাংস কম্পেয়ত আপোনাৰ অ চয়াবিন যোনটো থাকে চয়াবিন। এইবিলাক আপোনাৰ আহ কেলৰী ৰি ফুড হয় নহয় তাতো সেইবিলাকত পাই যায় আৰু এক্সট্ৰা আপোনাৰ ফল চল বিলাকতো পাই যায় অলপ কেলাৰীজ বিলাক। ত মানে যিমান যি হওক মানে নিজে নিজৰ বডিৰ কাৰণে কেলৰি আৰু এনাৰ্জি খিনি গোটাই ৰাখি লাগে আৰু যাতে আমাৰ শ্লিপ চাইকেলটো ঠিক হৈ থাকে সদায় সেইটোৰ ওপৰত মানে ফকাচ কৰিব লাগে কেতিয়াও মানে টোপনিটো মানে ক্ষতিগ হব দিব নালাগে। বুজি পাইছে? মেইনলি মই সেইটো কথাকে কব বিচাৰি আছোঁ। বডীত যোনটো আমাৰ এনাৰ্জিৰ প্ৰয়োজন হয় সেই এনাৰ্জিটো আমি মেইনটেইন কৰিবৰ কাৰণে আমি চিশ্লিপচ লাগে, কাৰণে টো মেইনটেইন কৰিব লাগিব। হেল্ল' শুনিছানে? হেল্ল' হেল্ল'। হেল্ল' শুনি পাইছেনে? হেল্ল' শুনি পাইছানে? হেল্ল'। শুনি পাইছানে? ঠিক আছে ৰাখিছো দিয়ক আপুনি শুনি নাই পোৱা যদি।